আহ কি কৰি আছা?
এনেয়ে আছো তুমি কি কৰি আছা হে?
এ মইো এনে আছো ৰবা এনে বহি আছো অলপ
অ' সেই ভাল দে তোমাৰ কেনে?
মোৰ চলি আছে দিয়া। কালি পিছে তুমি কলেজলৈ নাহিলা যে কিয়?
কিয় অহা নাই আহিছোতো, কালি মই এই কলেজৰ যিটো আমাৰ গ্ৰন্থাগাৰ তাতেই আছিলো তপা, ক্লাছ কৰিব নগ'লো কিবা এখন পঢ়ি আছিলো কিতাপ, এই তাতে টাইম পাৰ হৈ গ'ল গমেই নাপালোঁ।
অ', তুমি গ্ৰন্থাগাৰতে আছিলা নেকি? মই ভাবিছো আৰু তুমি নাহিলাই নেকি, আমি আৰু ক্লাছ কৰি কিনে ঘৰতে গুচি গ'লো, দেখা নাপালো সেইটো কাৰণে চাগে।
অ', এ ক্লাছত কিনো যাবা ইমান হাল্লা, তোমাৰ গ্ৰন্থাগাৰত বঢ়িলে অলপমান সান, পৰিৱেশটো শান্ত ন, থাকি ভাল লাগে আৰু তোমাৰ কিতাপ পঢ়িটো মই এনেওঁ ভাল পাওঁ জানাই, সেইকাৰণে তাতে পঢ়িলো অলপমান। জ্ঞান আৰু প্ৰেৰণাও ল'লোঁ কিতাপখনৰ পৰা তাকেই
এই ঠিকেই কৈছো দিয়া, মানে ময়ো মানে কেতিয়াবা সুযোগ পালে গ্ৰন্থাগাৰলৈ যাওঁ আৰু মানে, ধৰি লোৱা তোমাৰ কিবা নাজানিলে বা কেতিয়াবা ক্লাছ চাছ নহ'লে, এনে থাকিলে আৰু, এই যিবিলাক উপন্যাস হওক বা তোমাৰ যিবিলাক, সাধাৰণ যিবিলাক কিতাপ হওক মানে যিবিলাকৰ পঢ়ি কিনে অলপ ভাল লাগে বা কিছুমানৰ পৰা অলপ জ্ঞান আহৰণ কৰিব পাৰি নতুন জ্ঞান। তো সেই সেইকাৰণে মই যাওঁ আৰু মানে কেতিয়াবা যদিন ধৰি লোৱা ঘৰতে আৰু মনোযোগ দি পঢ়িব নোৱোৰো আৰু তেতিয়া মই লাইভ গ, গ্ৰন্থাগৰত যাই আৰু পঢ়োঁ আৰু মানে যিখিনি মই ঘৰত পঢ়িব নোৱাৰ-নোৱাৰোঁ বা বুজি নাপালোঁ বা ঘৰত কেতিয়াবা তোমাৰ পৰিৱেশটো এনেকুৱা নাথাকে ন, কিন্তু লাইব্ৰেৰীত তোমাৰ শান্ত পৰিৱেশ থাকে তোমাৰ পঢ়াৰ যিটো সমাৱেশ লাগে, সেইটো সমাৱেশটো থাকে মানে গ্ৰন্থাগাৰত। সেইকাৰণে আৰু গ্ৰন্থাগাৰটো ভাল আৰু মোৰ মতে আৰু ইয়াৰ ওপৰত আমি অলপ মানে গুৰুত্ব দিব লাগে আৰু গ্ৰন্থাগাৰৰ ওপৰত, কাৰণ চোৱা আজিকালি ল'ৰা ছোৱালীতো নাযায় বেছিভাগে পঢ়িবলৈ নাযায়, মোবাইল চাব যায় গ্ৰন্থাগাৰত, তো সেইটো আমি অলপ চাব লাগে আমি পঢ়িব লাগে গ্ৰন্থাগাৰত, মোবাইল চাব নালাগে নহয়।
হয় দিয়া, হয় দিয়া, মানে আৰু আগতে তুমি কি আগতেটো যেতিয়া নাছিল, তেতিয়াতো মানুহে যিকোনো তথ্য বা যিকোনো জ্ঞান আহৰণৰ বাবে গ্ৰন্থাগাৰৰ ওপৰতে নিৰ্ভৰ আছিল ন'। আৰু তেওঁ তেতিয়াৰ মানুহবোৰ সেইকাৰণে তুমি জ্ঞানৰ ভাণ্ডাৰ আছিল বুলি ক'ব পৰা কাৰণ তেতিয়া, এতিয়া যিবিলাক ইন্টাৰনেটত পোৱা যায় সেইবিলাকৰ তথ্য ইমান শুদ্ধ নহয় তো, কিছুমান তথ্য কিন্তু যিবিলাক আগতে গ্ৰন্থাগাৰ আছিল, গ্ৰন্থাগাৰ বোৰৰ যিবিলাক কিতাপ তাতে মানে সম্পূৰ্ণ শুদ্ধ তথ্য পোৱা যায় যিহেতু, ত' তেতিয়া মা মানুহ বোৰো পঢ়ি ভাল পায় আৰু গ্ৰন্থাগাৰত পঢ়াৰ এটা আমেজে বেলেগ ন'। এতিয়া যদিও তোমাৰ মোবাইল আৰু কম্পিউটাৰত তথ্য পায়, কিন্তু যিটো গ্ৰন্থাগাৰৰ প্ৰয়োজনীয়তা সেইটো এতিয়াও কিন্তু একেই আছে মই ক'বলৈ গলে, মই নিজে যিহেতু গ্ৰন্থাগাৰত থাকি ভাল পাওঁ, ত' হিচাপে মই ভাবো আৰু, আৰু কিতাপ পঢ়া অনুভৱ আৰু যিটো গভীৰ জ্ঞান লাভ কৰা আনন্দ ন', সেইটোতো মোৰ বাবে বহুত বেলেগ দিয়া।
এই ঠিকে কৈছে দিয়া, মোৰ কাৰণে মানে যিটো অনুভৱ আৰু যিটো গ্ৰন্থাগাৰত পঢ়া বা গ্ৰন্থাগাৰত যিবিলাক উপন্যাস হওঁক বা যিবিলাক অন্যান্য যিবিলাক কিতাপ আছে, কেতিয়াবা পঢ়ি কিনে যিটো মজা লাগে ন, সেই মজাটো আৰু বেলেগে দিয়া। আৰু তোমাৰ কিতাপ যিটো পঢ়িলে যিটো ধৰি লোৱা আমি যিকোনো কিতাপ হওঁক বা তোমাৰ যিটো আমাৰ পাঠ্যক্ৰমত মানে নোহোৱা যে আমি কিতাপ পঢ়োঁ, সেই কিতাপ পঢ়িলে আমাৰ যিটো মনোযোগ, সেই মনোযোগটো বৃদ্ধি হ'ব। যেতিয়া আমি বেলেগ আমাৰ নিজৰ কেতিয়াবা পঢ়িব লগা থাকিব পাঠ্যক্ৰমত, তেতিয়া যেতিয়া আমি পঢ়িম সেই পঢ়িলে আমাৰ যিটো মনোযোগ সেই মনোযোগটো বৃদ্ধি পাব ন আৰু যিটো তোমাৰ যিটো ভাষা, ভাষা আছে ভাষা জ্ঞান বা তোমাৰ যি বানানৰ শুদ্ধ, শুদ্ধতা সেই শুদ্ধতাটো উন্নত হব আগতকে বা তোমাৰ যিটো চিন্তা চৰ্চাৰ যিটো তোমাৰ ক্ষমতা, সেই ক্ষমতাটো বহুত বাঢ়িব আৰু। আৰু তুমি আজিকালি কিবা যে ইণ্টাৰনেটত যিবিলাক তথ্য থাকে মানে, বহুত তথ্য আজিকালি ইণ্টাৰনেতটে পায় ন', তোমাৰ ধৰি লোৱা এই ছেট জি পি টি হওঁক বা অন্যান্য যিবিলাক, আহ, নতুন নতুন যিবিলাক ওলাইছে আৰু সেইবিলাকত তুমি সকলো তথ্য পাই যাবা। কিন্তু যিটো তোমাৰ কিতাপ পঢ়াৰ যিটো আমেজ ন যিটো মজা ন সেইটো ভাল এখন কিতাপ পঢ়া আৰু সেইটো মজা কিন্তু সেই ইণ্টাৰনেটে দিব নোৱাৰে। আৰু তুমি ইণ্টাৰনেটত পঢ়িলে চাবাচোন মানে, একো মানে মনত নাথাকে আৰু, আৰু যেতিয়া তুমি এখন কিতাপৰ পৰা পঢ়িবা তুমি যেতিয়া শান্ত পৰিৱেশৰ পৰা পঢ়িবা, তেতিয়া তোমাৰ কোনো বেলেগ একো মানে, নাথাকে আৰু মানে বেলেগে একো মানে তোমাক অশান্তি নিদিয়ে আৰু, তেতিয়া তুমি চাবাচোন কিমান মনোযোগেৰে পঢ়ি কিনে তুমি, সেই কিতাপৰ কথাবোৰ যেনে সকলোবোৰ মনত থাকিব তোমাৰ আৰু মানে পাহৰি যাব নোৱাৰিবা। ধৰি লোৱা আমাৰ উদাহৰণস্বৰূপে কলো, এখন উপন্যাস, সেই উপন্যাসত ধৰি লোৱা দুটা, দুটা মানে আৰু তাৰে মূল মানুহ আৰু মানে কেৰেক্টাৰ বুলি কওঁ মই, তাৰে দুটা মানুহ দুইটা তুমি কথা পঢ়িবা, মানে এখন তাহাৰ ওপৰত এটা কাহিনী পঢ়িবা, যেতিয়া তুমি সেইটো মনোযোগেৰে পঢ়ি থাকিব ন', সেই মনোযোগেৰে পঢ়ি থাকিলে তুমি তাহাৰ যিটো কাহিনী আছে সেই কাহিনীটো কেইদিনমানলৈ পাহৰিব নোৱাৰিবা। কিন্তু যদি তুমি ধৰি লোৱা ইণ্টাৰনেটত ধৰি লোৱা, এনে কিবা এটা চাই থাকিলা, তথ্য চাই থাকিলা কিন্তু সেইটো এদিন বা দুদিন পিছত পাহৰি যাবা। এই ধৰি লোৱা তুমি পৰীক্ষাৰ আগতে ধৰি লোৱা, মুখস্থ কৰিলা বা সেনেকুৱা আৰু তেতিয়া তুমি পৰীক্ষা দিয়ে আহি তুমি পাহৰি যাবা, কিন্তু যেতিয়া তুমি গ্ৰন্থাগত যায়, এখন কিতাপ পঢ়ি কিনে তুমি ভালদৰে মনোযোগ দি পঢ়া, তেতিয়া সেই যিটো তথ্য সেই তথ্যটো কিন্তু তুমি কেতিয়াও নাপহৰা, যদি তুমি মনোযোগ দি পঢ়া আৰু।
হয় দিয়া আৰু তোমাৰ মই ভাবো আৰু তোমাৰ যিবিলাক আমাৰ গ্ৰন্থাগাৰ, গ্ৰন্থাগাৰত কেৱল কিতাপেই পোৱা নাযায়তো মানে, যিবিলাক কিতাপ আছে অকল সেইবিলাক নহয় তাৰপৰি তোমাৰ বিভিন্ন জীৱনী, বিভিন্ন পাথ্যপুথি, বিভিন্ন সাধু কথা পাবা তুমি বিভিন্ন তথ্যৰ ভ-ভঁৰাল পাবা বা এনচাইক্লপিডিয়া হওক ডিকচনেৰী হওক বা তোমাৰ যিবিলাক, ক্লাছৰ চাবজেক্ট আৰু, ত' সেইবিলাকৰ ওপৰতো আহে। ত' সেইবিলাক কিতাপ পঢ়িলে কি হয় মানে প্ৰয়োজনীয় হব, প্ৰয়োজনীয় হয়, সেইবিলাক তথ্যও পোৱা যায় দিয়াচোন কবলৈ গ'লে। ত' মই ভাবো তুমি সকলোৱে কৰাটো উচিত আৰু যে লাইব্ৰেৰীলৈ যোৱা বা গ্ৰন্থাগাৰলৈ যোৱা, যাই পেলাই তাতে বহি অকমান হ'লেও সময় দিয়া নিজকে নিজৰে পঢ়িবলৈ আক্ৰহিত মানে আকৰ্ষিত কৰা কিতাপৰ প্ৰতি, সেনেকুৱা ধৰণৰ কথা আৰু ক'বলৈ গলে।
হয় দিয়া, ঠিক কথা ক-কৈছা তুমি। আৰু তোমাৰ এই যি বিদ্যালয় বা তোমাৰ কলেজক বা যিবিলাক মহাবিদ্যালয় আছে, সেই মহাবিদ্যালয়খনত কিন্তু এখন মানে এটা ভাল এখন গ্ৰন্থাগাৰ থকাটো বহুত প্ৰয়োজনীয়। মানে সেইটো মানে বহুত লাভৱান কৰে ছাত্ৰ ছাত্ৰীসকলক, তেওঁলোকৰ জ্ঞান বঢ়াৰ ক্ষেত্ৰত ক্ষেত্ৰত বা হওক বা তেওঁলোকৰ যিটো, মানে অত্যাধিক জনাৰ ক্ষেত্ৰতে হওক বা তোমাৰ চিন্তা চৰ্চাৰ ক্ষেত্ৰতে হওক, যিটো তোমাৰ যিটো গ্ৰন্থাগাৰ থাকিব ন সকলোতে ভাল এটা গ্ৰন্থাগাৰ, তেতিয়া সেই গ্ৰন্থাগাৰবোৰে ছাত্ৰ ছাত্ৰীসকলক মানে যিটো তোমাৰ পঢ়াতে হওক বা অন্যান্য যিবিলাক কামতে হওক বহুত সহায় কৰে। তোমাৰ ধৰি লোৱা গ্ৰন্থাগাৰত এখন ধৰি লোৱা, বাতৰি এখন বাতৰি আজিৰ বাতৰি বা তোমাৰ সেই দিনটোৰ বাতৰি দিছে আৰু পুৱাই পুৱাৰ বাতৰি আৰু তুমি সেই বাতৰিখন যাই কিনে তাতে পঢ়িব পাৰিবা। মানে বিনামূলীয়াকৈ তাতে নিজৰ যিটো তথ্য মানে ৰাজ্যখনত কি হৈছে, দেশখনত কি হৈছে, তাতে যাই কিনে পঢ়িব পাৰিবা বা অন্যান্য যিবিলাক ডাঙৰ ডাঙৰ কিতাপ হওক বা কাৰোবাৰ কাৰোবাৰ জীৱনী হওক বা কিছুমান ধৰি লোৱাক বিজ্ঞান-বিজ্ঞানৰ কিতাপেই হওক বা তোমাৰ পুৰণি ইতিহাসেই হওক বা সাহিত্য হওক, অসমৰ সাহিত্যই হওক বা তোমাৰ ভাৰতৰে সাহিত্য হওক তোমাৰ অভিধানেই হওক, সেইবিলাকৰ কথাও তুমি জানিব পাৰিবা ন সেই গ্ৰন্থাগাৰতে, ত' মোৰ মতে আৰু গ্ৰন্থাগাৰে তোমাক পঢ়াৰ অভ্যাসৰ যিটো-যিটো পঢ়াৰ অভ্যাস সেইটো গঢ়ি তোলাৰ লগতে তোমাৰ যিটো, ডাঙৰ ভূমিকা আৰু পঢ়াৰ গঢ়ি তোলাৰ অভ্যাস সেইটো আৰু গঢ়ি তোলে আৰু এই গ্ৰন্থাগাৰে।
হয় দিয়া, মানে ঠিক ভালে কথা কৈছা, ভালে খিনি কথা জান মানে তুমিওঁ গ্ৰন্থাগাৰৰ বিষয়ে। তুমিও চাগে গ্ৰন্থাগাৰত বহু কিতাপ পঢ়িছা কবলৈ গলে আৰু মানে মই এটা কথা ভাবো যে, আমাৰ যিবিলাক বিশ্ববিদ্যালয় হওঁক, বিদ্যালয় হওঁক বা মহাবিদ্যালয় হওঁক ন তাতে মানে, যিটো গ্ৰন্থাগাৰ সেইটো এটা সুসজ্জিতভাৱে থকাটো অত্যন্ত প্ৰয়োজনীয়, মানে কি হয় বহু সময়ত ল'ৰা ছোৱালীয়ে কিতাপ নিকিনে বা বিভিন্ন ধৰণৰ কাম নকৰেটো, ত' তেওঁলোকে তেতিয়া নিজৰ পাঠ্যপুথিৰ বাবে ধৰা কিছুমান তাত হয়তো কিতাপ কিনিবলৈ পইচাও নাথাকিব পাৰে। ত' তেওঁলোকে যাই পেলাই তোমাৰ গ্ৰন্থাগাৰত নিজৰ দৰকাৰী যিবিলাক কিতাপ আছে সেইবিলাক বিচাৰিব পাৰে বা সেইবিলাক পঢ়িব পাৰে। ত' এনেকুৱা ধৰণৰ ক্ষেত্ৰত মানে বহুত সহায় হয় আৰু গ্ৰন্থাগাৰত যথেষ্ট সহায় কৰে। আৰু তোমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও পাঠ্যপুথিৰ বাহিৰেও বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰিব পাৰে, ইয়াৰ ফলত কি হয় তেওঁলোকৰ যিটো চিন্তা ধাৰা ন, সেইটো অধিক বিস্তৃত হৈ উঠে আৰু লগতে যিবিলাক প্ৰতিযোগিতামূল পৰীক্ষা, তাৰ প্ৰস্তুতি লোৱা পৰিশিক্ষাৰ্থীৰ বাবেওঁ গ্ৰন্থাগাৰ বৰ উপকাৰী বুলি তুমি ক'ব পাৰা। মই নিজে তোমাৰ বহুত এনেকুৱা পৰীক্ষা দিছো, যিবিলাকত মানে বহুত কিতাপ বা ৰেফাৰেঞ্চৰ জৰিয়ত, মানে প্ৰয়োজন হয় আৰু কবলৈ গলে ল। ত' সেই কিতাপ বা বোৰ বেছিভাগতো কিনিব নোৱাৰা, নোৱাৰোঁ মই কাৰণ বহুত দাম হয়। ত' সেইবোৰ যদি মই গ্ৰন্থগাৰলৈ যাওঁ, সহজে পাওঁ, ত' সেই ক্ষেত্ৰত এটা লাভ বুলি ক'ব পৰা আৰু ক'বলৈ গ'লে।
হয় দিয়া আৰু তোমাৰ আজি কালি চাবা চোন যিবিলাক ডিজিটেল লাইব্ৰেৰী, অ', মানে গ্ৰন্থাগাৰো ওলাইছে ন, এইবিলাক বৃদ্ধি পাইছে আৰু, এই ধৰি লও তোমাৰ ই বুকেই হওক বা তোমাৰ যিটো অনলাইনৰ যিটো সামগ্ৰীৰ জৰিয়তে ঘৰতে মানে বহি বহুত কিতাপ পঢ়িব পাৰি আৰু ন তো এইবিলাক সুবিধাও মানে আমাৰ কাৰণে কৰি দিছে আৰু । বৰ্তমান সময়ত যিটো ডিজিটেল গ্ৰন্থাগাৰ সেইটো আৰু বহুত সহায় কৰে ছাত্ৰ ছাত্ৰীসকলক। আৰু কিন্তু তথাপিও যিটো তোমাৰ কিতাপৰ যিটো পৃষ্ঠা সলাই সলাই যিটো পঢ়াৰ যিটো মজা সেই মজাটো কিন্তু এই ডিজিটেল যিবিলাক আছিল, ডিজিটেল গ্ৰন্থাগাৰ সেইবিলাক কিন্তু দিব নোৱাৰে। বাকী আৰু এটা কথা মানে শেষত আৰু অ', বা ক'বলৈ গলে, এনেকুৱা হয় যে এই গ্ৰন্থাগাৰ যিটো আছে সেই গ্ৰন্থাগাৰটো মানে আমাৰ এটা জ্ঞানৰ এটা মানে যিটো ভঁৰাল, সেই জ্ঞানৰ ভঁৰালটো মানে কেতিয়াও শেষ নহয়। গ্ৰন্থাগাৰৰ ভিতৰত মানে তাত দেখিবা তুমি কিমান বিভিন্ন ধৰণৰ কিতাপ তাতে দেখা পাবা বা কিমান মানে তাৰ পৰাই শিকিব পাৰিবা বা যিমানে তুমি নতুন নতুন মানে কথা জানিবলৈ সুযোগ পাবা, তাৰ পৰাই পাবা ন সেই গ্ৰন্থাগাৰ পৰাই পাবা, তাৰে তোমাৰ কিতাপবিলাক তাৰে নতুন নতুন কিতাপবিলাক পঢ়ি বা নতুন নতুন যিবিলাক কথা আছে নতুন নতুন যিলাক বাতৰি আছে যিলাক কথা তথ্য নতুনকৈ আহিছে, সেইবিলাক তুমি জানিব পাৰিবা আৰু তোমাৰ যিটো গ্ৰন্থাগাৰ ভিতৰত বা তোমাৰ যিবিলাক কিতাপ পঢ়িবা তাৰ ফলত তোমাৰ যিটো মানসিক জ্ঞান বা তোমাৰ যি মানসিক চিন্তা চৰ্চা বা তোমাৰ যিবিলাক ধৰি লওক কিবা সিদ্ধান্ত লোৱাটো তোমাৰ বহুত সহায় কৰিব। সেয়ে দিয়া, মানে গ্ৰন্থাগাৰ যিটো ন মানুহৰ জীৱনৰ এটা ভাল, মানে মানুহৰ জীৱন এটা গঢ়ি উঠাৰ আৰু ভূমিকা এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু। সেয়ে দিয়া কবলৈ গ'লেতো বহুত আছে আৰু কি কমনো, আজিলৈ হ'ব দিয়া নহ'লে।
অ', দিয়া, হ'ব দিয়া।